এ এতিয়া টিউচন কৰি আহিছোঁ
অ আচ্ছা টিউচন মানে তুমি কৰা নে তুমি পঢ়োৱা
পঢ়োৱাও মেথছ পঢ়োৱাও
অ আচ্ছা ক'ত পঢ়োৱা মানে
ক্লাছ টেন আৰু ছেভেনৰ দুজন আছে হম টিও হম টিউচন
অ তুমি সিহঁতক ঘৰত গৈ কৰা মানে
অ ঘৰত গৈ কৰোঁ
ঠিকে আছে দিয়া এনেকুৱা মাজে মাজে কৰি থাকিব লাগে বাৰু
অ কৰি টো থাকিব লাগে নিজৰ উপাৰ্জনৰ কাৰণে অলপ বাট মুকলি কৰা লৈছ
হয় হয় ষ্টুডেন্ট আৰু মানে লাহে লাহেটো গম পালেতো আৰু বাঢ়িব ষ্টুডেন্ত
অ গম পালে বাহিব অ
তুমিতো অলপ অলপ পাই শুকাই আছে অলপ উপনীত পঙৰা নামতে মই
হয় হয় গণজটো চুগাই আছোঁ
অ এতিয়া কি কৰি আছা
এতিয়া গৰমত কাপোৰ গেঞ্জি খুলি পেলাই বহি আছো ফেনৰ তলত বহুত গৰম অ ৰাতিপুৱাই ৰাতিপুৱাই ইমান ঘাম পৰিছে ইমান গৰম
অ আমাৰ ফালে বাৰু বতৰটো অকমান ডাৱৰীয়া হৈ আছে এতিয়া মানে কালি ৰাতি বৰষুণ আহিছিলে ধুমুহা অলপ মানে ধুমুহা নিচিনা বতাহ আহিছে ইমান স্পীডত বেগ বেগত অহা নাই কিন্তু অলপ অলপ আৰু
আতছা ইফালে কিন্তু পুৰা ৰ'দ দিছে পুৰা একদম এতিয়াই বহুত হ'ল নে ডিগ্ৰী চেলচিয়ছ ফৰ্ত থাৰ্টি থ্ৰী মান হৈছে নেকি এতিয়াই
অ আচ্ছা আমাৰ ফালেও সিমানেই আৰু টুৱেণ্টি টুৱেণ্টি থাৰ্টি ওচৰা ওচৰি আছে ত্ৰিশৰ ওচৰা ওচৰি চেলচিয়াছ আছে
কালি যে তোমালোকে এইটো প্ৰেক্টিকেলটো কৰিছিলা ৱাটাৰ এনালাইচিছটো ওলালে নে নাই
অ কালি ওলালে কালি ভালকে ওলাইছে
আচ্ছা আমাৰটো কালি কি হ'ল শুনা না
কোৱাচোন
আমাৰ মানে মানে আমাৰ গ্ৰুপত প্ৰথমতে কৰি দিলোঁ তাহত কালাৰ চেঞ্জটো দাইৰেক্ট হল
তাহঁতে আমি ভাবিলো কইণ্ট জিৰ'তে হৈ গ'ল জালাতে তোমাৰ ইণ্ডিকেটৰ ই বি টি দিওঁতে ডাইৰেক্ট চেঞ্চ হৈ গল তাহাত তোমাৰ আকৌ চব কৰিলো চব হোৱাৰ পাছত ছাৰ ক শুধিলোঁ ছাৰে ক'লে যে তাত মেগনেছিয়ামৰ মাত্ৰা বেছি থাকিব পাৰে তোমালোকে ফিফটি এম এল মানে হাড্ৰেড এম এল লৈ পেলাই কৰি দিলোঁ ফিফটি এম এল লৈ পেলাই তাই তাইটেচনটো কৰা তাহত অলপ দেৰি ৰখিবা মানে প্ৰথমতে নীলা ওলাব তাহত গৈ পেলাই তোমাৰ ভাইলেত হব তাত ওৱাইন ব্লু হ'ব তাৰপিছত গৈ তোমাৰ আকৌ অ ব্লু হ'ব বুলি কৈছে ছাৰে তাহঁত কৰি দিলোঁ কৰি কৰি কৰি কৰি ৰাতি অ আবেলি পাঁচটা বাজিলে পাঁচটা বজাতে কৰি শেষ কৰিছো
হয় নেকি, আমাৰ মানে অকমান সোনকালে হ'ল ন পূৰ আমাৰ পৰখি আমাৰ গ্ৰুপটো পৰখি কৰিছিলে আমি মানে যোনটো ইবিটি হয়।
আহ অ
এইটো এক্সপায়াৰ গ'ল মানে আমাৰ যোনটো বটলত আনিছিলে তাৰ পৰা ছাৰে আমাৰ ছাৰহঁত সক'লেও আমি ভাবিছিলো সেইটো বেয়া হয় হয় নেকি, তাৰপৰা ছাৰে কলে এইটো এইটো যদি কালাৰটো মানে ৰং যদি দেখুৱাই তেতিয়াহ'লে এইটোৱেও কাম কৰিবা বোলে। কিন্তু আমাৰ আচলতে মেইন ভুলটো হৈ আছিলে আমাৰ ই ডি টি এ বুলি এটা যোনটো চাবষ্টেইন আছে তাৰ মানে আমি ইথিলিন ডায়ামণ্ড ট্ৰাইছিটিক এচিড সেইটোয়ে দিব লাগে ন সেইটো মানে আমাৰ ভালকে দাইল টুটে হোৱা নাই মানে মিক্সে হোৱা নাছিলে। আ আ, আমি মানে গৰম গৰম কৰিবলে পাহৰি থাকিলো। অ তাৰপৰা উস ক ইডিটিয়াৰটোও ভাল নাছিলে মানে এইটো বেয়া আছিলে তাৰ পৰা আমি গৰম কৰিবলৈ পাহৰি থাকিলো কালি আক ছাৰৰ লগত গৈ পেলাই আগৰ পুৰণা সি সি ষ্টৰ ৰুমৰ পৰা আকৌ নতু নতুন নিবিটি এটা আনি পেলাই আকৌ এইটো বনাই পেলাই ধুনীয়াকে কৰিছো আজ ক আহ কালিৰ ৰিজাল্ট বিলাকৰ মানবিলাক ধুনীয়া ওলাইছে একদম পুৰা
আচ্ছা আৰু কিমান আছে তোমালোকৰ কৰিবলৈ
আৰু আমাৰ সাতটামান চেম্পুল আছেগে মানে এতিয়া কালি মানে বহুত টাইম হৈ গ'ল ন
অ অ অ
সেইকাৰণে ইমান মানে এটা চেম্পুলতে বহুত সময় লাগে মানে কৰ টেষ্ট কৰিবলে পৰীক্ষা কৰিবলে।
আমাৰ টো বহুত টাইম আমাৰো আছে আৰু আঠটা মান আছে আমাৰ চেম্পল টেষ্ট কৰিবলৈ।
আহ হয় প্ৰথমতে ইটো আমাৰ ই ইডিটিএটোৱে ষ্টেন্ডাৰাইজেছন কৰিব লাগে যে তাতে বহুত টাইমে এঘন্টা দে এঘন্টা তাতেই গুছি যায়।
আহ আহাকালি দুঘন্টা গৈছে জান নাই ইডিটিএ ষ্টেন্ডাৰাইজ
হয় নেকি আমাৰো সিমানে দেৰ ঘন্টামানৰ ওচৰা-ওচৰি আমাৰ সময় লাগিছে ইডিটিএটো বনাওতে
আকৌ কালি ইমান গৰম ওপৰত কৰিছে বিল্ডিঙৰ টুট ওপৰত খানা গ্ৰহণ
হয় হয়।
অ অ অ টক মানে কি? কালি সোনকালে আহিলা হয় তোমালোকে
কালি অকমান কৰি পেলাই আমাৰ মানে ইমানো সোনকাল হোৱা নাই তোমালোকতকে সোনকাল হৈছে তোমালোকৰ সন্ধিয়া হৈছে আমাৰ তোমালোকতকে এঘন্টা মানৰ সোনকাল হৈছে আৰু
উস, তয় বেহালা আহি পেলাই কি? কি হ'ল?
তোমাক কবলেই পাহৰি আছো মানে
কি হ'ল?
আমিতো এদিন সদায় লিফ্টত অহা যোৱা কৰি আছো আমাৰ চাৰিটা ফ্ল'ৰ আছে আমাৰ মানে ইউনিভাৰ্চিটিত এই সেই পৰখিৰ দিনা কি হল গম পোৱা নাই লিফ্ট ও দি অহা যোৱা এনেই ওপৰৰ পৰা তললৈ অহা যোৱা কৰি আছিলো।
অ অ
কাৰেণ্টো গুচি গল নহয় লিফ্টত ফচি
তাহাঁত কোনে বাচালে?
আৰে বহুত ভয় লাগিছিলে গম পোৱা নাই একদম মানে এনেকুৱা হৈ গৈছিলে আজি মৰিমে নেকি উশাহ-চুষাহ বন্ধ হয় আৰু উফ্ ওখ অক্সিজেন নেপায় কোনো নেযায় মানে লিফ্টৰ পৰাতো নেটৱৰ্ক ত কাট খাই গুচি যায় হয় নে নাই ফোন-চোন নাযায় তাৰ পৰা মানে চব আমি তিনিটা মান সোমাই আছিলোঁ চবেই ভয় কৰিলে তাৰপৰা তাত মানে যোনটো লিফত- কিবা এটা চিষ্টেম থাকে ন তাত মানে কথা কৈ থাকে যে- তাত অট'মেটিক ৰেচ্কিউ বুলি অকমান পেচিয়েণ্ট ৰাখিব কৈছে মানে পেনিক হবলৈ হাক দিছে লৰা ধপৰা কৰিব হাক দিছে- তাৰ পৰা নিজে নিজে আমাৰ থাৰ্ড ফ্ল'ৰ টো নিজে নিজে খোল খাই গৈছে তেতিয়া পৰা কালিৰ পৰা- মানে লিফ্টত উঠাই নাই এইকেইদিন ভয়তে মানে আমি খট খটিয়ে দিয়ে মই অহা যোৱা কৰি আছোঁ - উ
মানে লিফটো বন্ধ হলে মানে নিজে নিজে খুলখাই যায় ন-
নিজে নিজে অট'মেটিক ৰেস্কিউ হৈ পেলাই খোল খাই যায়- হলেও মানে ইমান বিশ্বাস কৰিব নোৱাৰি ন- আৰু বহুত ক আজিৰ কথা অ- চবতে কিছুমানতটো নিউজ পাইছো লিফ্টতে মানুহ মৰি গৈছে মানে চফকন হৈ পেলাই- কাৰেণ্ট চাৰেণ্ট কাৰেণ্ট বুলি কলে খোল নোখোৱা হয়-
হয় হয় হয়
ইমান গৰমতটো আৰু তাতে এতিয়া গৰমৰ দিন
চফকচন হৈ মৰি গ'লে কোনে ৰিষ্ট ল'ব -
সেইটো তাত মানে আমাৰ ইউনিভাৰ্চিটিখন মানে এতিয়া নতুন বিল্ডিঙৰ লিফ্টটো বনাইছে তাত ইমান মানুহ নাই মানে-
অ মই উঠিছো ন মই উঠিছো কিন্তু মই- তে এইটো হোৱা নাই মানে তোমাৰ ৰখা নাই-
অ এই মানে মাজে মাজেহে কেতিয়াবা কাৰেণ্টটো মাজে- মাজে মাজেহে কাটে। কেতিয়াবা কিন্তু সেই সময় আকৌ তোমাৰ ভাগ্যৰ লগত কথা নহয় যেতিয়া কাৰেন্ট কাট- ততে তেতিয়া যদি তুমি লাগি ধৰা-
অ সেইটোয়ে ভাগ্যৰ লগত কথা থাকিব লাগে-
কিন্তু এনেকুৱা জেগাত য'ত মানে এলিভেট- বা লিফ্ট থাকে তেনেকুৱা জেগাত সাধাৰণতে কাৰেণ্টটো - মানে চৌবিশ ঘণ্টাই থাকিব লাগে হয় নে নাই-
হয় কিন্তু কি কৰিবা আৰু গভৰ্মেণ্টৰ বস্তু এনেকুৱাই-
সেইটোৱে আৰু উপায় নাই আৰু-
বাকী স্বাস্থ্য ভাল নাই তোমাৰ কাহি আছা যে-
গেছ আছে অকণমান অকণমান পানী লগা নিচিনা হৈছে কাহটো অকণমান অকণমান আছে-
কালি কি মিউনিচিপালিটিৰ পানীতটো বেছিকে খালা-
অ এই ঠাণ্ডা মাহ মানে ঠাণ্ডা নতুনকে এটা বহাই আছে- তেপ মানে হেৰিয়ত পাব্লিকৰ কাৰণে- জনসাধাৰণে কাৰণে বহাইছে ন তাত- ঠাণ্ডা পানী পাই মানে পুৰা ফিজত ভৰাই থোৱা নিচিনা বৰফ- নিচিনা ঠাণ্ডা পানী পায় যিহে গৰম- পৰিছে চবেই মানে বটলে বটলে ভৰাই খাই থাকে আৰু ময়ো কালি চাৰি বটল মান ভৰালোঁ খালো মানে- পানী। পুৰা ঠাণ্ডা আছিলে এতিয়া অকমান মাত- টো বহি বহি গৈছে কাহৰ নিচিনা হৈছে পানী নালাগিলে হয় আৰু এই গৰমত যদি জ্বৰ উঠে-
গৰমত যা উঠছিলে বহুত বেয়া-
উম ঠাণ্ডা দিনতো অকমান- কিবা এটা কনচিডাৰ কৰিব পাৰি গৰম দিনতটো আৰু গৰম উঠিব তোমাৰ ঠাণ্ডা লাগিব এনেকুৱা হয় ন জ্বৰ উঠিলে
উম-
উম এতিয়া তুমি কিবা ভাত পানী খালা নাই?
এ নাই ইমান ৰাতিপুৱা মানে ভাত বনাব অলপ দেৰি দেৰিকে বনাব লাগিব তাত খাব লাগিব ইমান গৰমত খাব- নোৱাৰি বনাই পেলাই ডাইৰেক্ গৰমত বনাই পেলাই অলপ থব লাগিব থৈ পেলাই অলপ দেৰি পাছত খামগে-
আচ্ছা আজি আমি ভাত নাখাওঁ। ৰাতিপুৱা মানে ৰুটি বনালে বহু দিনৰ মূৰত ৰুটি খাই। ছচ বাৰু দেই গাখীৰ চাহ ৰাতিপুৱাই গাখীৰ চাহ খালোঁ ৰুটি তিনটা দিলে।
আচ্ছা মইয়ো মই চিৰা। দৈ খাইছিলোঁ অকণমান আগত টিউচন কৰা ঘৰত দিছিলে চিৰা দৈ চাহ বিস্কুট।
অ পৰীক্ষা এতিয়া কেনেকুৱা তোমাৰ ষ্টুডেণ্ট কেইটা চোকানে পঢ়াত। ভালনে।
ভালেই ইমানো মানে। ইমানো চুকা নহয় ইমানো গেধা নহয় মিডিয়াম।
অ ভালকে পঢ়াবা তুমি নহল তেতিয়া মানে তুমি ষ্টুডেন্ট কেইটাক যদি অকমান ভালকে। অ শিক্ষা দিয়াৰ পৰা তেতিয়া তোমাৰ মানে আৰু হেৰি হেৰি কৰিব। জনাজাত হবা তুমি টিউশন কৰা তেতিয়া আৰু টিউচন বাঢ়িব পৰিয়ালৰ মাক বাপেক। নে তোমাৰ পইচাটো অকণমান বেছিকে দিব তোমাৰ। মাজে মাজে পৰীক্ষাবোৰ পাতি থাকিব লাগে।
অ মই পৰীক্ষাটো লৈয়ে থাকো মাজে মাজে।
উম।
উম।
তুমি এনে বাহিৰা কিতাপ পঢ়া নাই কেতিয়াবা?
পঢ়ো পঢ়ো আছেতো বহুত।
মই বাহিৰা কিতাপ তেনেকে। মোৰ নিৰিবিলি খন পঢ়ি আছিলোঁ কিন্তু খতম হোৱা নাই এতিয়া। উম নিৰিবিলি এনেকা পঢ়ি থৈছোঁ।
মই মাংগদা বিলাক পঢ়ো বুজিছা নাই মই মাংগাদা পঢ়ো।
আচ্ছা মই বাৰু পঢ়ি পোৱা নাই আজিলৈকে শুনিছোঁ বাৰু।
অ বহুত ভাল পঢ়ি থাকা।
সাধু কৌতুক সাধু এনেকুৱাবিলাক। ভাস্যৰকৰ কিছুমান এই পুথি আছে ন সাধু কথা। সেইবিলাকো পঢ়ি ভাল লাগে দেই পঢ়িবাচোন কেতিয়াবা।
অ পঢ়িম পঢ়িম পঢ়িম বাৰু এনে টাইমটো ইমান আৰু আছে।
অ এতিয়া তোমাৰ।
নটা সোতৰ হৈছে কি তোমাৰ টাইমটো খেলি মেলি হৈ আছে নি মোবাইলত।
এ নহয় মানে এইটো মোবাইলে কথা পাতিলে মানে টাইমটো দেখা নাপায়।
অঔ আচ্ছা। ঠিক আছে তেতিয়াহ'লে মই ভাত খাবলৈ যাম মাতি আছে।
হ'ব দিয়া।